হেল্ল, অঁ কোৱা? আছো এনেই, তুমি কি কি কৰি আছা?
এনেই আছোঁ দিয়া আৰু কি প্লেন আছে অম্বুবাচী মেলা ফুৰিব যোৱা?
অঁ ভাবি আছো আৰু যাম বুলিকে।
হয় নেকি, মানে মই এইটোকে ভাবি আছিলো এতিয়া ইমান দূৰ দূৰণিৰ পৰা আহে যদি আমি যোৱা উচিতে হব। ফুৰিবলৈ হয় নহয় কোৱাচোন।
হয় হয়, মানে এতিয়া হয় বছৰত এইবাৰে আহে ন। আকৌ মানে যাম বুলি ভাবো, হয় হয় কালিৰ পৰা ষ্টাৰ্ট হ'ব ন?
টোৱে, ইমান বৰষুণ যে হৈ আছে নহয়। অলপ এ, হৈ আছে মানে জানেনে, বৰষূণ ৰ কাৰণে। তাকেতো, যাবতো মন আছিলে আৰু অম্বুবাচীত মানে ইমান যে আজিকালি এ, এইবাৰ গম পাইছানে তুমি কি বোলে ভি আই পি ট্ৰিটমেণ্ট নাই বুলিকে। অম্বুবাচী মেলাত মানে চলি আছে মানে। ভি আই পি ট্ৰিটমেণ্ট নিদিব বুলিকে, আমাকতো নালাগেচোন আমি মানে কি ইউজ কৰিম ভি আই পি ট্ৰিটমেণ্ট, বেলেগৰ কাৰণে হয় এইবিলাক। তাকেইতো ষ্টাৰ্টিং ব ষ্টাৰ্টিঙৰ পৰা খোজকাঢ়ি খোজকাঢ়ি যাওঁতেহে ভাল লাগে হয় নহয় কোৱাচোন?
হয়, হয়, হয়, তুমি কেতিয়াবা গৈছানে অম্বুবাচী মেলাত?
বুজি পোৱা নাই।
তুমি কেতিয়াবা গৈছানে অম্বাবাচি মেলাত?
অ' গৈছোঁ, ইমান যে ভাল লাগে নহয় যাই, তুমি চাবাচোন। ইমান যে ভাল পাবা, মই মানে বহুত বাৰ গ'লোঁ আৰু। মোৰ একদম মানে এক একদম বেলেগেই একটো জানানে ইমান মানুহ আহে। মানে ইমান কেইটা মানুহ তুমি দেখাতে ফুৰাতে অঘৰী চঘৰি ইমান বহুত কেইটা আহে আৰু দূৰ দূৰণিৰ পৰা আহে, ৰাস্তাই ঘাট টে শুই থাকে জানানে তুমি অম্বুবাচী মেলাৰ কাৰণে সাত দিন লৈকে। কোনোবাতো সাত দিনে আহে জানানে ফুৰিবলৈ। অ'। মই কিমান দেখিছোঁ, কিমান পাৰ্চেন্ট দেখা পাইছোঁ তাতে। মানে চবক ত' প্ৰভাইড কৰি যাব লাগে মানে, ভাল লাগে মানে এই
তাকেতো। মানে মই আজিলৈকে যোৱা নাই আ, মানে মই যাম। বুলি ভাবি আছোঁ এইটো বাৰ ন' ত' মানে কেনেকা হয় আৰু মানে মই কি, হয় কোৱাচোন।
লগৰ কেইটা, লগৰ কেইটা মানে ভাল।
হয় হয়, আ, লগৰকেইটা লৈ লগত হয়, লগ ধৰি গ গ'লে মানে ভাল লাগে।
অ' চবেই হৈ গ'লে ভাল লাগে, সেইকাৰণে মই তোমাক
অ', অ'।
তোমাৰ মাতটো অলপমান মাতটো অলপমান কেনেকা হৈ আছে।
হয় হয়, মাত কি বোলে বছৰত এনেকা মানে কিমান এইটোত আহে ন' চ' কি বোলে যোৱাটো উচিতে থাকিব, তুমি যাবানে নোযোৱা বা ভাল পাবানে নাপা যাই কি এইটোকে আৰু, ক'বলে, সুধিবলে আৰু জনা বলে ফোন কৰিলোঁ আৰু কোৱা আৰু কি বিচাৰে তুমি যাবানে, তোমাক ভাল লাগে নে যায়?
হয় হয়, যাম যাম বাৰু, অ' কালিৰ পৰা ষ্টাৰ্ট ন'?
অ' কালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু উম, সাত দিন অথবা পাঁচ দিনে হ'ব কিজানি এতিয়া কিমান দিনৰ কাৰণে চলিব এতিয়া এইটোতো চাব লাগিব, এনেতো সাত দিনেই হয়। ইমানে বেছিভাগ বছৰে বছৰে গম পোৱা হৈছে সাত দিনে দেখা পাইছোঁ মই।
অ', অ'।
এইটো মোৰ ছেকেণ্ড টাইম হ'ব কিন্তু দেই, ভাল মেলা লাগে মানে জানা এ অ' চবে কৰ কৰ পৰা আহিকে মেলাত ঘূৰে ইমান। কোনে পুৰণা পুৰণা মানুহ আহে জানানে? কেতিয়াবা দে লাগি যায় আৰু ঘূৰি দেখা পাও।
তাকেটো আৰু যাম বুলি ভাবো, হয় হয়। আৰু মানে তুমি আৰু ক'ত ক'ত মানে তুমি বাহিৰত আৰু ক'ত ক'ত ফুৰিবলৈ গৈছা এনে?
এনেতো এতিয়া গুৱাহাটীত এইটোৱে অম্বুবাচী মেলাই চলি আছে। এইটোতে যোৱা উচিত হ'ব বুলি ভাবিলো, আৰু তোমালোকে যাবা নে নোযোৱা? এইটোকে অ' মানে কথা পাতিবৰ কাৰণে ফোন কৰিলো আৰু। আৰু কোৱা!
যা কোনে কোনে যাব আৰু কেইটামান আছে নে তোমাৰ লগত লগৰ-চগৰ যাবৰ কাৰণে।
অ' যাম বুলিতো কৈয়ে আছে, অ' চাও ৰবা!
অ' তাকেইটো। যোৱাটো বেছিকে হব, কেতিয়া যাবা জনাই দিবা মইতো মানে কি বোলে অ' ময়ও যাবলৈ বিচাৰিছো, কিন্তু মানে এতিয়া কোনে কোনে যাব কোনে কোনে নাযাই। এ লগে লগ ধৰি গলে মানে ভাল লাগিব আৰু। আ
অ' তাকেইতো আৰ। আৰু মানে তুমি ক'ত ক'ত ফুৰিবলৈ গৈছা এনে? ক'ত ভ্ৰমণ কৰিব গৈছা?
অ' এনেতো মই মানে এতিয়া কি বুলি গুৱাহাটীয়ে ভালদৰে ফুৰি পোৱা নাই। জানানে? এতিয়া আমি কি বোলে ইয়াতে বহুত ধৰণৰ জাগা আছে, তাতে গৈছিলো। বাট ইমান ভালদৰে মানে পাৰ্ক-চাৰ্ক এইটো মিউজিয়াম এইবিলাকে হয়। তুমি ক'ত ক'ত গৈছা? কোৱাচোন তুমিতো ভ্ৰমণ কৰিয়ে আছা মানে?
অ' হয় নেকি?
হয় হয়।
অঁ, ফুৰিব লা
কোৱা কোৱা!
আৰু মানে অ' ব-বেলেগ বেলেগ নতুন নতুন জাগাত ফুৰিব হলে ন বিৰাট ভাল লাগে মো, আ মই
তাকেইটো মও এইটো মানে মানে মোৰতো এনেকা হৈ গৈছে নহয় মন্দিৰ মন্দিৰ পৰা মাৰ ঘৰ এনেকাই ঘুৰি আছোঁ। মানে মোৰো মানে লাইফত হেৰি খিনিয়ে চলি আছে মানে, ঘৰতো ভ্ৰমণটো।
হয় হয়, মানে আৰু উম, নতুন নতুন জাগল জ মানে ফুৰিব কাৰণে ভাল লাগে। আক মানে তুমি আহ, এইটো উজান বজাৰ গৈছা নে, সেই উজান বজাৰৰ পাৰ্কটো?
হয়, গৈছো জানানে ইমান ভাল বনাইছে নহয় ইমান ধুনীয়াকে মূৰ্তি বনাই থৈছে নহয়।
হয় নেকি, অ', মানে তাতে ব্ৰহ্মপুত্ৰ পানী বিলাক আ ন' ব্ৰহ্মপুত্ৰ
নেকি অ', গৈছো গৈছো।
তাকেইেতো মানে আহ পুৰা বতাহ
আৰু কোৱা।
ঠাণ্ডা-ঠাণ্ডা বতাহ বিলাক আহে ন' ব্ৰহ্মপু্ত্ৰৰ ওচৰতটো মানে ভাল লাগ গে আৰু মানে তাতে উম, আলু কিমান পাৰ্ক বিলাকো আছে, তুমি লাষ্ট টাইম ক'ত গৈছিলা মানে ফুৰিব, ভ্ৰমণ কৰিব কাৰণে?
কাৰ ঘৰত?
অ', হয় নেকি? উম, মানে আলহী খাব কাৰণে সুধা নাই, আলহী খাব ক'ত গৈছিলা বুলিকে আহ, মই লাষ্ট টাইম মানে আহ, এইটো উজান বজাৰ গৈছিলো লো আৰু শ্বিলং গৈছিলো, আহ বিৰা ভাল লাগিলে মানে শ্বি-শ্বিলংগইকে।
শ্বিলঙৰ ৱেদাৰ কেইটা ভাল আছে, শ্বিলং যাই ভাল লাগে যানা নে মানে ঠাণ্ডা ঠাণ্ডা বতাহ ন। আমাৰ ইয়াতে গৰমৰ কাৰণে থাকিব নোৱাৰা হৈ যায়, যেনে ঠাণ্ডা আছে বৰষুণ ষুণ দি থাকে, ভাল লাগে হয় নে নহয়?
হয়, বশ্বিলং মানে এতিয়া গৰম দিনত শ্বিলং উম, ভাল লাগে আৰু। আহ, ঠাণ্ডা, ঠাণ্ডা হৈ থাকে ন তাতে, আৰু এইটো সময়তো তাতে বৰষুণ
মানে গৰমত ট্ৰেভেল কৰিবলৈ আজিকালি মানে বেছি বেছি দূৰ পৰা অহা যায়, শ্বিলং পিনে ঘূৰিবলৈ আহে।
হয় হয়, মানে এইটো চাইডৰ মানে বেছি হয় হয় ঠিকেই ক'লা তুমি, আহ
ভাল, ভাল মানে ভাল ভাল জাগাও আছে। ফুৰিবলৈ মানে, তুমি ক'ত যাবা মিনি পেহেলগাম যাবা, অথবা কি বোলে চেৰা পুঞ্জি যাবা, ক'ত যোৱা যোৱা মানে ভাল আছে একেবাৰে ভাল মানে ঘূৰিবলৈ তুমি মইয়ো এইটোকে কওঁ যে শ্বিলং একদম মষ্ট বিউটিফুল প্লেচ চবেই যাব ভাল পাবাই মানে।
হয় হয়, তাতে মানে উম, কি কয় চবৰ লগত মানে লগ বিলাক হয় কি ফুৰিব মানে, ভাল লাগে, আৰু তাতে মানে অ' তাৰে বিলাকো ইমান ধুনীয়া, তাৰ আহ পৰিবেশো ইমান ধুনীয়া চা চাফা জাগা আছেই।
চিকুণ কৰা কে থয় নহয়, ইমান যে চাফ চিকুণ তুমি মানে ভাবিবই নোৱাৰি, ইমান যে চাফ চিকুণ থাকে, ভাল লাগে নহয় যাই কিনে। একদম তোমাৰ মাইণ্ডটো একদম ফ্ৰেছ হৈ যাব তাতে গ'লে মানে এনেকুৱা হয় আৰু। শ্বিলং ইমান ধুনীয়া জানানে? মানে ফুৰিবলৈ ভাল আছে। ঠাণ্ডা মানে ঠাণ্ডা জেগা মানে একেবাৰে ভাল জানানে? আৰু, আৰু তুমি ক'ত ক'ত গৈছা কোৱাচোন?
মই মানে ভ্ৰমণ কৰিব কাৰণে বাহিৰত মই দেলহি গৈছো, পাঞ্জাব গৈ ছো, তাৰ পাছত মানে ইউ পি চাইডত অ', গৈছো। অ', ব-বহুত ভাল লাগে আৰু দিল্লীতো ইণ্ডিয়া গেট চাবও লৈ গলো মানে, ইমান ধুনীয়া আছে আমাৰ ইণ্ডিয়া গেটতো।
ইণ্টাৰনেচনেল ট্ৰিপ কৰা নাই মানে তুমি ন?
নাই নাই ইণ্টাৰনেচনেলটো কৰা নাই বৰ্তমান নাই মানে ইয়াতে এ অসমৰ, অসমতে ফুৰো আৰু ন?
অসমত আৰু ইণ্ডিয়াত ফুৰো। ভাৰততে ফুৰি আছা মানে ন? হয়, ভালেই দিয়াচোন ভাৰততে ফুৰি আছা ভাৰত দেশ আমাৰ আপোন হয়ন নহয়? কোৱাচোন।
হয় হয়, এতিয়া উম, ফুৰি আছো আমাৰ ভাৰতে যে ইমান ফুৰা জাগা আছে আৰু। বাহিৰলৈ কি যাওঁ‌ ন?
যোৱা কথাই নাই মানে, বাহিৰলৈ যোৱা কথাই নাই ভাৰততে ফুৰা ইমান জেগা আছে, তুমি কলকাতা যাবা, দিল্লী যাবা হয় নহয় কোৱাচোন? আৰু ইন্টাৰ ইণ্টাৰনেচনেল ট্ৰিপ কৰিব আছে যদি নেপাল যাবা, একেবাৰে ধুনীয়া জাগা, জানানে?
হয়, হয়।
ভ্ৰমণ কৰিবৰ কাৰণে।
হয়, মই ভাবি আছো, অ', কি কয় এইটো মানে ভ্ৰমণ ফুৰিব কৰিব কাৰণে নেপাল যাম বুলিকে, অ', নেপালত মানে বহুত ধুনীয়া ধুনীয়া জাগা বিলাক আছে ফুৰিবৰ কাৰণে।
অ', হয় হয়, একেবাৰে ভাল মান। অ' গৈছোঁ মই।
হয় নেকি? অ'-অ'। ফুৰিছা ন? অ'।
অ', ফুৰিছো, ফুৰিছো।
ঠিক আছে দিয়া আজিৰ কাৰণে, অ'। অ'-অ'-অ'।